আহ শুনিছে গা ধুলে?
অ', গাটো ধুই কৰি আহিছো।
অ', মই আকৌ ভাত দিবলৈ হে নেখাই টোপনিয়ে গল। আকৌ এই পঢ়ি আছে বোলে অকমান দেৰিকে খাব।
অ', কিমান দেৰিকে খাই নো
উম, নাখায় আৰু ভাত খাব মন নকৰে যে।
অ', ইহঁতে খাই ললে আম
অ', মাহঁতে খালে দুইটা খালে তাৰপিছত শুলেও। তাৰপিছতে ইয়া ইহিতে ই আকৌ পোৱালিটোক লৈ পেলাই বকুমানতে লৈ পেলাই টোপনি গ'ল এনে মোবাইল টো থকা খিনি চাই থাকিলে আজি মই এতিয়া মোবাইলটো লৈ ললো যে।
টোপনি গল এনে ৰাতি ভাত খাওঁ মন নকয় গৰমত।
ন কেইটামান কিবা এটা খাই ল'ব লাগে আৰু ভাত নাখ খালেও কিবা এটাটো খাই ল'ব লাগে।
ইমান চোৰ কৰি থাকিবোলৈ আকৌ বেছি চোৰ কৰি থাকিলে আকৌ বেয়াহে পায়।
মই আহি পেলাই কিবা ঔষধ চষধ লগাই লৈছো ঔষধ মানে মোক একে এমাহ আহাহ মান হ'ল বৰলে কামুৰিছিলে। এমাহতকৈ বেছি হ'ল দে ঠাইখিনি মানে কোক কাই হ'ল।
অ' নুশুকাই আমাৰ ইয়াকো কামুৰি পেলাই বহুত দিন কিবা এটা হৈ আছিলে জেগাডোখৰ।
অ' তাৰপিছত অ হেৰি এ সদায় এই নিউজ পিন আনি দিছে কে কেণ্ডিত লগাব দিয়ে ভিনদৈ নাৰিকল তেলৰ লগত নিউজ পেন লগাই লগাব দিয়ে সেনেকে কৈ আছো। কিন্তু মানে মোৰ ইয়া হেৰি পেটটো সেইডোখৰতে হয় মানে সেইটো মানে লাগি লাগি যায় হেৰি নহয় তাৰপিছত ফুটাৰ নিচিনা এটা হৈ আছে মাজত মানে হা ঠাই খিনি মানে এনে ৰঙা এনেই মাজতে ফুটা নিচিনা হৈ আছে।
অ' তেনেকুৱা হৈ থাকে।
অ' এতিয়া মানে সি কৈছে যে তোৰ ডটক দেখুৱাব লাগিব এনেকে যদি হৈ থাকে বুলি কৈছে তাৰ আগতে ফাৰ্ম আছে মোৰ এমাহতকৈ বেছি হ'ল।
ভাল হ'বগৈ আমাৰ ইয়া লাগিলে তিনিমাহ মান নে চাৰিমাহ মান তাৰপছত নিজে ভাল হয় গ'ল।
কিন্তু সেই দাগ অকণ ৰখি গ'লেই
অ', বাৰু এতিয়া মোক কি কৰিছে কালি ফাৰ্ম আছে পলে মলম আনিছে এন্টিবায়টিক আ ৰা বাইটি কিবা এটা আন্ধ দিছে দুশ টকাৰ নে কিমান লৈছে সৌ অকমান নকে কিবা এটা। এতিয়া মোক সেইটো লগাব খাব দিছে আৰু ৰাতিপুৱা এটা টেবলেট খাব দিছে ৰাতি এটা খাব দিছে যদি পবাক নুসুকাই ডক্ৰ ৰওচৰলৈ নিব লাগিব। এই ড্টৰ নিয়া সলনি বোলো মই নিজে বোলো সিহঁতে লগাই কৰি বোলে ভালকৈ লোৱ ভাল নহলে কোনে বোলে এক দতক দেখুৱাই থাকিব গৈ বুকুখনো সেইখিনিতে যে। উম, দিগদাৰ পাৰ আমাৰ সেনেকে দেখুৱাই থাকিব কাৰণে এ ঔষধ পাতি লগাই আছো অ'। সেয়াই বহুত দিন সেনেকে দেখুৱাই একো হেক কৰি থকা নাই যে ড্ক্তৰৰ ওচৰত যোৱা নাই। সেইবিলাক দেশতে ঘৰতে লগাই লৈছো বৰলে কামনিে লুকা হৈ থাকে নে।
তেনেকুৱা হয় বোলে আমাৰ ই বহুত মানুহক দেখুৱাই আছে নহয় তেনেকে। উ, তাৰ পিছতে কৈছে হে বৰলে কামোৱাৰ পিছত নেজানো বিষয়টো মই সোধা নাই। দাকডোখৰ কথা এদিন দেখি পেলাই মই কলো যে তাৰপিছত কওঁতে গৈ মানুহক বোলাক সুধি সুধি থাকিলে কয় বোলে হয়ে বোলে তেনেকুৱা।
অ', নহয় মোৰ আকৌ সেনেকে ৰঙা হবলে মাজতে বগা নিচিনা হৈ আছিলে। তাৰপিছত আকৌ হেৰি এ বিষাই থাকে মোক মানে কটাাতটো গাত লাগিলেও কোনোবা এটা সময় বিষাই থাকে।
অ', অ'।
অ'। সেইটো কাৰণে ঔষধ চৌষধ লগাইছো। কিন্তু ঔষধ লগোৱাৰ পা এতিয়া বিষ নাই কিন্তু, কালি পা মোৰ এ, কিন্তু শুকুৱাওতে অকনমান টাইম লাগিব চাগে আৰু তই প্ৰডাক্ট কি কি প্ৰডাক্ট আনিছ? ফেচিয়েল প্ৰডাক্ট নেকি?
ফেচিয়েল নহয়, মেকাপৰ।
মেকআপৰ প্ৰডাক্ট বিলাক আনিছ।
অ', মেকাপৰ প্ৰডাক্ট বিলাক লৈ আহিছো।
অ', অনলাইন নে অফলাইন?
অনলাইন আনিছো, নাইকাৰ পা।
অ', নাইকাত ভাল পোৱা যায়।
মানে, মেকআপৰ বস্তু বিলাক মানে বেলেগৰ পৰা কৰিব নালাগে বোলে, নাইকা পাহে কৰিব লাগে।
অ', নাইকাপা কৰিব লাগে, মই এনেওঁ এই হেৰি চানস্কিম কিবা কিম কি যে লিপষ্টিক এনেকে আনো যে মই নাইকা পাই আনো। নাইকা পাহে লৈ আহো সেই নাইকা ফেশ্বনটো আছে, নাইকা এইটোও আছে যে, নাইকা ফেশ্বনটোৰ পৰা কাপোৰ চাপুৰো ভাল আহে। আৰু এইবিলাক বস্তু ধুনীয়া আহে নাইকাত মানে। নহলে তই বেলেগৰ পৰা যদি আনা এক যোৱা
অ', অ', ডুপ্লিকেট দিয়ে মানে, একেটা কোম্পানীয়ে নাম লিখি দিব বোলে
অ', বেলেগ দে, অ', বেলেগ দিয়ে।
সেইটো কাৰণে মানে মোক সে নাইকা পৰা কৰিব দিলে যে তাই
অ'।
তাই কৈ দিলে, মই কৰাই নাই।
অ', নহয় নাইকা নাইকাত ভাল মানে। এনেই ই হেৰি তই যদি, স জোনাই গুৱাহাটীৰ পৰা যে লৈ আহে। এ, গুৱাহাটীৰ পৰা কোনোবা এটাক আনিব দিয়ে, সি মৰিগাঁৱলৈ লৈ আহে। তাৰ এটা এটা মানে, কিম-কিম আনি দিলে সেইটো কিমত এঘাৰশ বাৰশ যিটো লিখা থাকে, সেইটোৱে লয় মানে দাম বুজা নাই কিন্তু তই যদি সেইটো অনলাইন আন, নাইকাপা আন সেইটো তই সেইটো কিম নশ, আঠশ, চাৰে আঠশ এনেকুৱাত পাবি মানে সেনেকুৱা।
নহয়। তাৰপিছতে এতিয়া
অ', হেয়াই, মই এতিয়া লিপষ্টিক যে আনো, লিপ
অ',
অ', লিখা দামটোৱে ল'ব। এতিয়া তই যদি গুৱাহাটী কিবা কিবি মল'ৰ পৰা আন যদি বোলে এগাল এগাল মাল আন, ষাঠি হাজাৰ, পঞ্চাশ হাজাৰ তেতিয়া তোক কিবা এটা ডিছকাউণ্ট দি বুজা নাই। কিন্তু এই, বিশ, দুহেজাৰ, তিনি হেজাৰ টকা মাল ললে একো ডিচকাউণ্ট নিদিয়ে। সেইটো কাৰণে নাইকাপা অনাই ভাল। মই মাতটো ভালদৰে অহা নাই পূজা। হেল্ল'। অ', মই-মই সেই লিপষ্টিক আনিছো যে নাইকাপা বহুত কমত আনিছো। কিন্তু তাইক আনিব দিলে এ-এটা লিপষ্টিক আঠশ, চাৰে নশ এনেকেই ল'ব। আনিলে ইয়াতে ম-মই ছশ সাতশ মানতে পাই যাম।
উম, উম সেইটো কাৰণে এয়া অনলাইনৰ পৰা লোৱাই ভাল হয়।
অ' সে তেনেকেই লৈ লবি নাই আৰু নাইকাত যে সিহঁতে বহুত সোনকালে প্ৰডাক্ট বিলাক দিয়ে। আৰু আজি যি তই অহ এয়া আজি যদি আন তেতিয়াতো দুদিনৰ পিছত পাই যাবি আৰু সৰু খোৱা বস্তু হলে পিছদিনাখনে দি দিয়ে। যদি নগাঁও চৰকাৰৰ পৰা আনিব লগা হয় মই বাৰ বজিয়াত পিছদিনাখনেই পাওঁ। আজি অৰ্ডাৰ দিলে কাইলৈ পাই যাওঁ সেনেকুৱা হয় কেতিয়াবা।
মোৰ এতিয়া ধৰি লওক এসপ্তাহ হ'ল আৰু।
মটো এসপ্তাহ হ'ল।
অদাৰ দিয়া।
উম, উম সোনকালে আহে মানে বেলেগৰ তুলনাত সি অকমান সোনকালে দিয়ে।
উম, উম, উম, উম। কিন্তু অ' নাইিকা এইকেইটাক যেনেকাে চ কুমুদি বিশ্বাস কৰিব পাৰি বেলেগত ইমান নোৱাৰি নেকি ন'?
অ' বেলেগৰ প্ৰডাক্ট বিলাক ইমান ভাল নহয় উম, মানে কাপোৰ চাপোৰ আনিব হলে তই মিনটাত ভাল পাবি কাপোৰত মিনটাত ভালে আহে বুজানাই। মানে ফ্লিপকাৰ্ট শ্লিপকাৰ্টৰ তুলনাত ম মিনটাত ভাল আহে। যেনেকে ভিনদ এই মানে হেৰি কম্পিউটাৰ বস্তু কিবা কিবি লাগতিয়াল হলে বা কিবা তেনেকুৱা লাগতি হলে এমাজনত দিয়ে এমাজনত বহুত ভাল আহে। সেইবিলাক বস্তু অ' এনেকে চ'ব বস্তু লৈ লৈ আছে। এনেকুৱা কচমেটিক বস্তুবলাক নাইকাত ভাল আহে। আকৌ ঘৰত ৰাতি যোৱাৰ কাৰণে কটন কাপোৰ চাপোৰ হ'লে মিনটাত ভাল আহে। আকৌ এনে সেই কম্পিউটাৰ বা মেচিনেৰি কিবা বস্তু হ'লে এমাজনতে ভাল আহে।
উম, উম।
এনেকে লৈ লৈ আছে মই ফ্লিপকাৰ্ট কিবা কিবি সৰু খোৱা বস্তু ফ্লিপকাৰ্টত দি দিওঁ অ'।
অ' মানে যিকেইটা অ' যিকেইটা হেৰি নহ হয়, হয় মুখত খানা কে কিন্তু নহ'লেতো দিব
অ' পাৰি অ' মই সেই তেনেকুৱা বিলাক ফ্লিপকাৰ্টত দিওঁ বলে এই পাকঘৰ কিবা এটা লাগতিয়াল হ'ল তেনেকুৱা মই ফ্লিপ্ দি দিলো তেনেকে দি দিওঁ।
তেতিয়া ইমান বেয়া আহিলেও কথা নাই।
অ' ইমান হেৰি অ' তেনেকুৱা ইমান পাৰফেক্ট তেনেকুৱা হেৰি নহয় আৰু কিন্তু তাত দামতটো অকমান এনেও যিকোনো বস্তুৰ দাম বেছি বহ আনিলে ভালে আহে চবত
ভালে আহে অ' সেইটো হয় কিন্তু কম দামী বস্তু বিলাক অকমান হলেও মানে
অ' হয় মানে সেইটো কাৰণে দাম বেছি ভৰি পেলাই বস্তুনিলে এনে অফলাইনে হওঁক অনলাইনে হওঁ যি কোনো বস্তুৰৰ দাম ত বেছি ভৰিলে ভাল বস্তুৱয়ে পায় মানে মোৰ মানে সেইটয়ে আৰু কি বস্তুটো মানে কি বাই প্ৰতি লৈ থাকিব পৰা নেযায় আমাৰ হয় সেইটো কাৰণে মানে মই ভাবো আৰু দাম ভৰি পেলাই আনো। ভাল বস্তু আনে, আনে ভাল এনেকুৱা। অ' সেইটোৱেই। মই বিন্দুকো কওঁ ভাল বস্তুৱয়ে আন দাম হৈ পেলাই আন এবাৰ লোৱা যায়।
উম, কিন্তু এ ঘৰত পিন্ধিবলৈ কিন্তু কম দামী কেইটাই চলি
অ' সেই ঘৰত পিন্ধা এই কটনৰ যে তই হেৰি বিলাক ফ্ৰক চৰক বিলাক যে সেইবিলাক তই ফ্লিপকাৰ্টৰ পৰা আনিব পাৰো মানে তই নগাঁও বিচাৰি গ'লেও ঢেৰ দাম লয়।
উম, উম।
অ', সেনেকা লব পা এই মৰি গাঁৱত কেইখনমান খুলিছে ন ভিতু বুলি পেলাই। এখন ভি টো আছে স্মাৰ্ট বজাৰৰ কাষতে আছে যে গৈছিলি?
সোমাই পোৱা নাই মই এই হেৰিখনতহে এইখন যে ফেশ্বন তাৰপিছত আৰু এখন আছিলে নামতটো কি আছিলে জানো পাহৰিলো নহয় গৈছিলো মাজতে সিবাৰ যাওঁতে গৈ ছিলোঁ তাৰ পিছত এইবাৰ আকৌ সেদিনাখন আহোঁতে পোৱালিসোপা একে উৎপাত নহয় সিহঁতে গ'লে মানে বিশাল খালী বেলেগত সোমোৱা ইমান ধান্দা নক
লাগিব দেই মোৰ সতৰ হে আছে অ'।
উম, সিহঁতে মানে সেয়া বিশালত সোমাই। তাৰপিছত এইফালে দেৰি হৈছে আৰু অকণ দেৰি হোৱাহেতেন আৰু মই বকনি শুনো।
আহ আহ আহ মিল থ
তাৰপিছত সে নোসোমালো আৰু গুচি আহিলো এফালে ল'ৰাটো ইমান আমনি। একে গাড়ী ৰখাই পেলাই আকৌ তাক মানে ভালৰি লগাব লগা হৈছে গাড়ীৰ পৰা নমাই।
উম, নে গাড়ীৰ ভিতৰত নাথাকে নে কি? গৰম লাগিছে চাগে অ', অ'। গাড়ী মানে কাৰ গাড়ীখন আমাৰ ঘৰ গাড়ীখন নহয় জানো?
নহয় আমাৰ ইয়াৰ গাড়ী খন হে।
অ', অ', অ'।
আমাৰ এখন গাড়ী নহয় তাৰ গাড়ীখন।
অ', তাৰ গাড়ী খন অ', লৈ গৈছিল অ'। উম, মই সেইটো কাৰণে হ অ', হ'ব দে নহ'লে অ'।
অ' অ'।